হেল্ল'
অ', কি কৰি আছা?
অ', এনেই আছোঁ বাৰু তুমি?
ময়োঁ এনে বহি আছিলো, ভাবিলো তোমাৰ লগত অলপমান কথা পাতি
অ', পিছে সবাপতে ভাল বাৰু তোমাৰ
অঁ ময়ো ভালে আছোঁ।
আ ক'ৰবাত ওলাই গৈছ নে নাই?
ওলাই মানে যাম বুলি ভাবিছিলোঁ, ৰবা মানে লগৰ কেইটাৰ লগত
অ',
তুমি কি ঘৰত আছা নে? তোমাৰ ডিউটিত আছা?
মই ডিউটিত আছোঁ ৰবা।
অ', আচ্ছা আচ্ছা, কিবা খালা নাই গধূলি?
এতিয়া একো খোৱা নাই বাৰু।
অকে
পিছত খাম বুলি ভাবিছোঁ বাৰু চাই লওঁ।
উ, আচ্ছা আচ্ছা।
হয়
বাকী আৰু ঘৰত চব ভালে আছে ন'?
আছে। তোমালোকৰ?
চবে ভালে আছে। আজি গৰম লগা নাই নে তোমাৰ কালিতো ক'ব গ'লে বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডাই আছিলে ন' আজি আকৌ গৰম লাগি আছে।
উম, গৰম এইফালে ধূলি বালি একদম বহুত হৈ গৈছে।
অ'।
বৰষুণটো কমিলে ধুলি বাঢ়ি যায়।
তাকে মানে কেতিয়াবা গৰম দি উম, মানে ক'তো শান্তি তি নাই তেনেকুৱা হৈ গৈছে এতিয়া আমাৰ সেইটোয়ে। অ', অ'।
শান্তি নায়ে একেবাৰে।
হয় দিয়া। আমাৰ সেয়াও আহি আছে ন' দুৰ্গা পূজাও আহি আছে। ক'ৰবাত যাবা নে ফুৰিবৰ কাৰণে?
অ' তাকেই ৰবা ভাবি আছোঁ, গাওঁতে যাওঁ নেকি এবাৰ ফুৰিবলৈ।
অ' আচ্ছা আচ্ছা। এনে মানে তুম অ' মই মানে মাহঁতৰ লগত নহ'লে লগৰকেইটাৰ লগত এনে ফুৰিব যাওঁ মানে চাব যাওঁ আমাৰ ইয়াতে তেনে আ, মানে তোমাৰ কোনটো বেছিকে উৎসৱ ভাল লাগে?
হু
মোৰ ফেভৰেট ফেষ্টিভেল কোনটো হয়?
মোৰ দুৰ্গা পূজাই ক'ব গ'লে ভাল লাগে বেছিকে কাৰণ তেতিয়া অলপ ফূৰ্তিটো আহে ন', নতুন কাপোৰ লওঁ আৰু লগৰবোৰৰ লগত ফুৰি আহো অলপ।
অ' ভাল লাগে তেনেকে যাব কাৰনে।
উম, তেতিয়াই ভাল লাগে কাৰণ ধৰা অলপ সেইখিনি টাইমত ফুৰিব পাওঁ আৰু বেছিকে।
অ', অ' তেতিয়া বন্ধও পোৱা চাগে তুমি।
উম, বন্ধ পাওঁ।
আচ্ছা আচ্ছা।
ভালে, মোৰো দুৰ্গা পূজাও ভাল লাগে। বিহু ভাল পোৱানে তুমি?
অ' বিহু ভাল পাওঁ বাৰু কাৰণ বিহুত ধৰা গাঁৱত গৈ অলপমান লগৰবোৰৰ লগত ভাল লাগে।
উম, উম।
বিশেষকে মাঘ বিহুত ভাল লাগে, লগৰবোৰৰ লগত সেনেকে থাকি পথাৰত
মোৰো তেনেকে মানে বিহুও ভাল লাগে, দূৰ্গা পূজা আৰু ঈদত যোৱানে তুমি তোমাৰ লগৰৰ ঘৰত এনেকে?
অ' এবাৰ গৈছিলোঁ বাৰু মই লগৰ এজনৰ ঘৰত, সি মাতিছিলে।
অ' আচ্ছা আচ্ছা। মানে চব মানে ফেচ টিভেলবোৰ তুমি সে কৰা ন' এনজয় কৰা মানে আৰু। ভালে
ইনজয় কৰা যায় বাৰু মোৰ বিশেষকে, মানে অলপ ফূৰ্তিটো লওঁ লগৰবোৰৰ লগত কিমাননো আৰু ঘৰত থাকে।
তাকে, আহিবা আমাৰ ইয়াতো ঈদত এইবাৰ।
অ' পাৰিলে যাম বাৰু যদি সময় পাওঁ।
অ' আহিবা মানে এদিন হে অলপ টাইমৰ কাৰণে আহিব পাৰা, টাইম মিলাই ফালে।
অ' সেয়াই। মানে বিশেষকে ধৰা সময় নাপাওৱে মই ক'ব গ'লে, বহুত কম সময় পাওঁ। সেইখিনি টাইমতে অলপ কিবাকে মেনেজ কৰিব লাগে, মই ডিউটিও যাওঁ ন'।
উম, উম, গম পাওঁ।
ত' সেনেকে অলপমান মেনেজ কৰিব লাগে, ঘৰতো অলপ সময় দিব লাগে মই।
অ',
মই ভাইটিকো সময় দিব লাগে, তাকো মানে অলপ পঢ়াব লাগে।
অ', আচ্ছা - আচ্ছা।
মই নিজেও পঢ়িব লাগে।
এতিয়া তোমাৰ ডিগ্ৰীটো কমপ্লিট হলেই ন'?
অ', ডিগ্ৰী কমপ্লিট হল, কিন্তু মই মানে ধৰা যিবোৰ মানে কম্পিটিটিভ এক্সাম আহি আছে
ত' তাৰ কাৰণে অলপমান পঢ়ি আছোঁ।
আচ্ছা - আচ্ছা। আৰু এনে কি কি কৰা নো তুমি বিহুত?
বিহুত ধৰ মই অলপ নতুন কাপোৰ লওঁ।
আচ্ছা
সেনেকে আৰু বিশেষকে বেলেগ একো নাই তোমাৰ অ', মামাহঁতৰ ঘৰত যাই অলপ আইতাৰ লগতে থাকি দিওঁ কাৰণ আইতা অকলে থাকে।
অ', অ', আৰু সেই ফাংচন যে হয়, ব'হাগ বিহুত তেনেকে যোৱা নে চাবৰ কাৰণে?
অ', এনেকে চাব নাযাওঁৱে মই ক'ব গলে, যদি লগৰবোৰে কয় আৰু ওলাই তিতিয়া সিহঁতৰ লগত যোৱা যাই। এনে মই এনেকে ফাংচনবোৰত যাই ভাল নাপাওঁ।
আচ্ছা - আচ্ছা। মই মানে যাওঁ তেনেকে মানে ফাংচনবোৰত আৰু লাইক সেই তেনেকে আৰু মানে লগৰ ঘৰত যোৱা যায় তেনেকে আৰু পিঠা লাড়ু বনোৱাই যায় ন' মা হঁতে বনাই ভাল লাগে তেনেকে ফেষ্টিভেলটো, পালন কৰিম। উম, তাকে
পিছে এইবাৰ বিহুত ক'ত যাম বুলি ভাবিছা?
এইবাৰ মানে ভাবিছোঁ মানে সেই আৰুতো টাইম আছে মানে নানীহঁতৰ তাতে যাম চাগে এইবাৰ। এইবোৰতো ইয়াতে আছিলোঁ গুৱাহাটীতে আছিলোঁ।
অ',
সেইটোকাৰণে তুমি দুৰ্গা পুজাতো তেনেকে মানে এইবাৰ নাযাওঁ মানে ইয়াতে থাকি ফালে ফ্ৰেনকেইটাৰ লগত এনেকে ওলাই যাম।
অ',
মানে তোমালোকে প্ৰত্যেকবাৰেই যোৱা নেকি দুৰ্গা পূজা বা বিহুত অ, ঘৰলৈ গাঁৱত?
নাই - নাই, মই মানে বিহুৰ মানে দুৰ্গা পূজাত গাঁৱত নাযাওৱে মই কব গলে। এইবাৰহে যাম চাগে কাৰণ দুৰ্গা পূজা গাঁৱত চোৱাই নাই মই এইবাৰ চাম চাগে।
অ', আচ্ছা - আচ্ছা উম, যাব লাগে।
বিহুতটো প্ৰত্যেক বাৰে মই গাঁৱতে থাকো এনেই।
উ, উ, আৰু দুৰ্গা পূজা মানে বেছিভাগ আমাৰ ইফালে চহৰ চাই ত' বেছিকে সজায় ক'ব গ'লে, আমাৰ গাঁৱৰ ফালে ইমান নসজায়। আৰু বেছিভাগ মানে গাঁৱত সজাই, সজোৱা নহয় কিন্তু মানে চব জাগাতে নহয় অলপ দূৰত দূৰত হয়। আমাৰ ইয়াতে যেনেকে মানে ঘৰৰ আশে পাশে চব জাগাতে সজায়, আমাৰ গাঁৱত যে মানে দূৰত যাব লাগে অলপমান তেনেকে উম, তেনেকুৱাই আৰু বাকী সেই পিঠা চিঠা যে বনাই বিহুত, তুমি বনাব জানা?
অ', পিঠা মানে ধৰা তেল পিঠা আৰু এনেকে তিলৰ পিঠা লাড়ু বনাব পাৰো মই।
অ, আচ্ছা।
লাৰু-চাৰু বনাব পাৰো, এনে কেতিয়াবা মাক এনেকে হেল্প কৰি দিওঁ মই।
ভাল কথা পাৰা যে। মই মানে তেনেকে ইমান ভালকে বনাই পোৱা নাই আজিলৈকে মানে ট্ৰাই কৰি চাইছো আৰু তেনেকে। অ, জুম পিঠা নে বুলি কয়। আহ সঁচাকে হবলৈ ফাৰ্ষ্ট মানে নহয় ন ভালকে। আৰু ইমান ইজিও নহয় লাইক ভাঙি-ভাঙি গৈছিলে অলপমান।
অ।
তেনেকা তোমাৰ কোনটো পিঠা খাই বেছি ভাল লাগে বিহুত?
মোৰ ক'ব গ'লে নাৰিকলৰ পিঠা নাৰিকলৰ লাৰু আৰু তু নিজে
মোৰো অ মোৰো চেম নাৰিকলৰ লাৰুটো খাই ভাল লাগে আৰু তিলৰ লাৰু থাকে ন সেইটোও খাই ভাল লাগে ন?
অ সেইটোও ভাল লাগে অলপ আৰু তেল পিঠা ভাল লাগে।
আচ্ছা-আচ্ছা।
তেল পিঠা বিশেষকেতো মই বনাওঁ মানে মায়ে আৰু মায়ে মোক বনাব দিয়ে আধা মায়ে আৰু আধা মই বনাওঁ।
অ, তুমি জানা মানে বনাব পুৰা।
অ, পাৰো বনাব মানে মায়ে শিকাই দিছিল মোক।
অ, আচ্ছা-আচ্ছা। মই তেনেকে বনাই মানে, হা কোৱা?
বাকী এনে তুমি এনেকে ধৰা বনাব পাৰানে?
অ, পিঠা তেনেকে নোৱাৰো মানে এবাৰে ট্ৰাই কৰিছিলো মই। মায়ে মানে দেখাই দিছিলে কেনেকে বনাব লাগে কিন্তু নহয় মানে তো মই এবাৰ বনাই ফেলে আৰু বনোৱাই নাই। এইবাৰ ট্ৰাই কৰিম আকৌ মাহঁত যেতিয়া বনাব ন।
অ।
উম, উম।
বনাবা-বনাবা, শিকিব লাগে।
অ, সেইটোয়ে মানে চবৰে নিজৰ মানে ভালো লাগে ন বনাই কিনে একেলগে চবে মিলি পালে। আৰু অ দুৰ্গা পূজাত কি কি খোৱা এনে তোমালোকে?
হা?
দুৰ্গা পূজাত।
অ, বুজা নাই কি কলা?
অ, কৈছো দুৰ্গা পূজাত এনে তোমালোক কি কি খোৱা দুৰ্গা পূজাৰ টাইমত?
দুৰ্গা পুজাৰ টাইমততো আমি ধৰা বেলেগ ইমান এটা কোৱা নাযায় বাৰু। এ মাছ-মাংস এইখিনি টাইমত থাকে বাৰু আমাৰ।
নন ভেজ চলে ন সেইটো টাইমত?
অ, সেইটো টাইমত চলে আমাৰ নন ভেজ চলে।
আচ্ছা, আচ্ছা অ।
এনে আমাৰতো ইমান এটা ভালকে ধৰা পালা নাযায় যে এইবোৰ নাখাও ব আমাৰ ইমান এটা নিয়ম-নীতি নাই, আমাৰ বলি বিধানতো এইবোৰ কৰা যায় বাৰু।
অ'কে। দুৰ্গা পূজাত মানে কি নাখায় নেকি মানুহে নন ভেজবোৰ?
উম, খাইতো।
অ'কে, মানে ইমান মই ভালকে গম নাপাওঁ মানে জা যাও মানে এনেই ফুৰিব-চুৰিব লগৰ বাহিৰত যে কিবা কিবি খাওঁ তেনেকে। দুূৰ্গা পূজাততো বেছিকে হা বেছিকো জেলেবি চলে ন দুৰ্গা পূজাত। মানে বহুত খায় আহিছোঁ। উম্। তাকে মই ভাবিলোঁ আৰু মানে এনে ব ভ আছোঁ, তুমিও চাগে এনেই আছা, সেইকাৰণে কল কৰোঁ, কথা পাতো বুলি
অ', এনে বহি আছিলোঁ। মানুহ নাই কাৰণে অলপমান মানে চিনেমা চাই আছিলোঁ।
অ', আচ্ছা আচ্ছা। বাকী আৰু এনে তোমাৰ দিনবোৰ কেনেকুৱা যাই আছে। এতিয়া কলেজ চলেজটোটো বন্ধই আছে।
অ', দিনবোৰ মানে ধৰা, কি কম আৰু। এতিয়া মানে দিনবোৰ যাই আছে মানে ধৰা, আমনি লাগি যায় আৰু গোটেই
উম্ উম্, মানে দোকান তেনেকে- তে বহি পালে এটা জেগাতে ন। বৰ লাগে গম পাওঁ হম হম।
কৰোঁ তেনেকুৱা লাগি যায়।
তাকেহে।
আৰু এইকেইদিন ধৰা তোমাৰ বৰষুণ আহিছে। মানুহো নাই ইফালে সিফালে ইমান।
অ', হা বানপানী হৈ আছে। মানুহ ওলাবৰ কাৰণে টান পায় নো আজিকালি।
উম্, সেইটোয়ে প্ৰ
একো নাই মানে, সেই ছেপ্টেম্বৰ অক্টোবৰলৈকে চাগে ঠিক হৈ যাব আৰু পানী মানে বৰষুণ। বন্ধ হৈ যাব পাৰে, ক'ব আগষ্ট মাহলৈকে থাকিব চাগে বৰষুণ অলপ অলপ।
অ', তেতিয়ালৈ কমিব বাৰু।
উম্, উম্, সেইটো দুৰ্গা পূজাৰ টাইমত মানে তেনেকে- ভাল নালাগে ন, বৰষুণ খন দেখি থাকিলে। পানী হৈ থাকিলে তেনেকে, আজিলে দেখা নাই কিন্তু মই। মানে দুৰ্গা পুজা টাইমত পানী হোৱা তেনেকে, সেইটো টাইমত নহয় চাগে।
ইমান পানী নহয়, কিন্তু বৰষুণ দিয়ে অলপ সেইখিনি টাইমত।
অ', মানে এনেকুৱা নহয় ন, বেলেগ পানী হৈ যায় পুৰা, একদম যাব নোৱাৰি। কতো ওলাব মন নাই। তেনেকুৱা নহয়, অলপ অলপতো বৰষুণ দিয়ে পূজা টাইমট, সেইটো জানোঁ।
অলপ অলপ বৰষুণ দিয়ে। বানপানী হ'লেতো প্ৰব্লেম হৈ যাব, মানে ধৰা পূজালৈ নাহিবই।
সেইটোৱে। অ', দিয়া বাৰু। ঠিক আছে কেতিয়াবা আৰু বেলেগ দিনা কথা পাতিম নহ'লে, তুমি পিছত- ফ্ৰী হয় মোক কল কৰিবা।
অ', ঠিক আছে।
মই অলপ ওলাই যাম। অকে দিয়া, ঠিক আছে বাই বাই।
উম